হেল্ল' হেল্ল' কি কৰি আছা
এই আছোঁ এনেই তই
আছোঁ আছোঁ ময়ো ভাত পানী খালি নাই নাই নাই খোৱা এনেই বাহিৰত বহি আছোঁ নাই নাই বাহিৰত বহি আছোঁ নাই খোৱা এতিয়া তাকেতো বহুত গৰম বতৰ কেনেকুৱা সিফালে
চাগে এতিয়া বৰ্তমান
উম তাকেতো
অ কচোন উম ক
তাকে বোলো ব্যস্ত আছা নেকি এই হেৰীৰ পৰা অলপ বোলো আলোচনা কৰোঁ এই ক্ষুদ্ৰ উদ্যোগৰ ওপৰত
ক্ষুদ্ৰ উদ্যোগ মানে ধৰ এইবিলাক নহয় জানো তাঁতশালৰ কথা হওঁক বা শিল্প এইবিলাক যে
অ অ তাকেতো ময়ো সুধবা সুধিব বিচাৰিছোঁ যে এ তোমালোকৰ ঘৰত সে তাঁতশাল আছে নে নাই?
আমাৰ ঘৰতটো নাই কিন্তু ওচৰৰ ঘৰত আছে।
তাকেতো আজিকালি মানে তাঁতশালৰ মানে তাঁতশাল কাপোৰবোৰও মানে আমাৰ যিখিনি অসমীয়া মহিলা আছে তেওঁলোকে মানে যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ততে তুমি কি ভাবা?
মই ভাল বুলিয়ে ভাবো যিহেতু মহিলা সবলীকৰণ মানে মহিলাসকলে নিজৰ যাতে পুৰুষৰ ওপৰত মানে তেওঁলোকে নিৰ্ভৰশীল নহয় নিজৰ এটা কিবা এটা সৰু সৰুকে উপাৰ্জন কৰি আছে এইটো মই ভাল বুলে ভাবো আৰু আজিকালি কি হৈছে চববিলাক মানে মেচিন মেইড হৈ গৈছে মানে মেচিনৰ মেচিনৰ জৰিয়তে মানে চব মানে তোমাৰ কামবিলাক কৰে বা এই বিলাক কাপোৰ বোৱাও মেচিনতে হয় তাঁতশালৰ মানে আজি কালি ব্যৱহাৰ নোহোৱাই হৈ গৈছে আগৰ দিনত আমি দেখিবলৈ পাইছিলো কিন্তু বৰ্তমান সেইবিলাক নোহোৱা হৈ যায় আছে বিলুপ্ত হৈ যায় আছে।
তাকেতো তাকেতো এতিয়া মানে চাবলৈ গ'লে কিছু ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগে মানে বহুতক মানে স্বাৱলম্বী কৰিছে যেনেকুৱা তোমাৰ আজিৰ দিনত মানে আত্মসহায়ক গোতবোৰ যে আছে আত্মসহায়ক গোটবোৰৰ জৰিয়তে মানে আজিকালি মহিলাসকলে নিজে নিজে কিমান মানে ক্ষুদ্ৰ উদ্যোগ গঢ়িছে তুলিছে তোমালোকে, তোমাৰ ধৰি লোৱা তাশালৰ মই কলো এটা ধাৰা তোমাৰ কাপ পোৰ বৈয়ে বজাৰত বিক্ৰী কৰে তাত তাৰ পৰা স্বাৱলম্বী হয় আৰু ঠিক তেনেদৰে তোমাৰ আজিকালি মহিলাসকলে আচাৰ ব্যৱসায় কৰে আৰু বহুত বহুতো মহিলাই এতিয়া আচাৰ উম আচাৰৰ ব্যৱহাৰ কৰে আচাৰৰ ব্যৱহাৰ কৰি স্বাৱলম্বী হয়। তাৰপিছত তোমাৰ তেনেকে আছে বহুতো এতিয়া আমাৰ ওচৰৰ ওচৰৰ বুলি নকওঁ উম আৰু ময়ে দেখিছো এটা সময়ত আমাৰ ককা হ ককাহতে মানে যেতিয়া আ আছিলে আৰু কাৰণ মইতো গাঁৱত থাকোঁ কাৰণ গাঁৱত এতিয়া তোমাৰ ক'বলৈ গ'লে বাঁহ বেতৰতো অভাৱ ইমান নাই নায়ে কাৰণ আমাৰ নিজৰে আছে বাহ বেত তাৰ পৰা বাহ বেতৰত তোমাৰ ককাহতে কাটি আনি সঁজুলিবিলাক নিৰ্মাণ কৰিছিল নিৰ্মাণ কৰি বজাৰত যেতিয়া বজাৰ বহে সেই বজাৰত গৈ বিক্ৰী কৰে বিক্ৰী কৰি ককাহঁতে নিজৰ হাতৰ ধন নিজে উপাৰ্জন কৰিছিল কাৰণ ককাহত আৰু ওপৰত মানে নিৰ্ভৰশীল নাছিলে ককাহঁত নিজৰ যিখিনি কৰ্ম আছিলে সেইখিনি নিজে কৰে। ঠিক তেনেকে এতিয়া মানে উ তোমাৰ ক্ষুদ্ৰ উদ্যোগ বিলাকে বহুতো নিবনুৱা অকমানে তোমাৰ সংস্থাপন দিছে তুমি ভাবানে সেইটো কথা?
অ মই সেইটো কথা ভাবো এতিয়া বহুতো যু যুৱক যুৱতী ধৰা তোমাৰ আহ আজিকালি যুগত মানে আগতে বহুত তো যুৱক যুৱতী নিবনুৱা হৈ এনে পৰি আছিল বা ডিগ্ৰীটো শেষ কৰাৰ পিছত কালি তেওঁলোক মানে ৰৈ নাথাকে তেওঁলোকে এতিয়া তুমি দেখা পাব বা বাহিৰত মানে নিউজ বিলাক নিউজ চেনেলবিলাক যায় বুলি মানে ফল মূলৰ বিক্ৰী কৰে ধৰা যিবিলাক গা মানে মানুহৰো মই মানে ফাছ ফুড হওক
খুব পইছা
জীৱিকা উলিয়াইছে আৰু ধৰা কিছুমান এতিয়া দিনত ভাগত কলেজ যায় বা গধূলি তোমাৰ বিভিন্ন ধৰণৰ খোৱা বস্তু দোকানে হওক বা কিছুমান তোমাৰ আজি কালি ওইলে ৰে উঠা কিছুমান বস্তু বিক্ৰী কৰে মই দেখা পাইছোঁ তেনেকুৱা বা বা মা মাটিজাহাজ যিকেনেও বিক্ৰী কৰে আজিকালি তোৰ বিভিন্ন ধৰণে ওলাইছে বস্তুবিলাক গতিকে নিবনুৱা সমস্যা কিছু পৰিমাণে হ্ৰাস পোৱা মই দেখা পাইছোঁ আৰু
সেইটোৱেতোএতিয়া তোমাৰ মানে ক'ব গ'লে এতিয়া সূৰ্যদীপ বুলি ক'লে তোমাৰ অকল তাতঁ শাল কাপোৰ বোৱা তোমাৰ এইফালে আচাৰৰ ব্যৱসায় কৰা সেইবিলাকতো আছে যিখিনিয়ে মানে আমাৰ মহিলা খিনিক পুৰুষৰ পুৰুষ মানুহৰওপৰত মানে আজিকালি নিৰ্ভৰশীল হ'বলৈ নিদিয়ে কাৰণ তেওঁলোকেও মানে বিচাৰে তেওঁলোকে নিজে ধন উপাৰ্জন কৰক তেওঁলোকে নিজে অলপ স্বাৱলম্বী হওক অনবৰতে তেওঁলোকে নিজৰ পুৰুষজনৰ ওপৰত যাতে বজাৰ দৰে নাথাকে সেইটো তেওঁলোকৰ মানে অনুভৱ কৰে উ মহিলাসকলে আত্মসহায়ক গোটে মানে মহিলাসকলে বহুত মানে সহায় কৰিছে মই সেইখিনি ভাবো আৰু তোমাৰ ক্ষুদ্ৰ উদ্যোগ বুলি ক'লে এইখিনিয়ে নপৰে তোমাৰ এতিয়া ধৰি লোৱা কিছুমান আছে তোমাৰ মিঠিল যেনেকুৱা তোমাৰ মাটিৰ সৰু সৰু মূৰ্তি বনাই মাটিৰ বাচন বৰ্তন বনাই যিটো আমি কও সেটো আহে তোমাৰ তেওঁলোক যগিলাক হাতৰ কলা সেইতটো মানে মানিবলগীয়া আৰু যে তেওঁলোকে ইমান ধুনীয়া ধুনীয়া মানে মাটিৰে তৈয়াৰী বাচন বৰ্তন হওক তোমাৰ ভগৱানৰ মূৰ্তি জীৱ জন্তুৰ মূৰ্তি সেইবিলাক নিৰ্মাণ কৰে। নিৰ্মাণ কৰি আন যিবিলাক বজাৰত বিক্ৰী কৰে বজাৰত বিক্ৰী কৰে মানে কি আৰু আমাৰ জোনখিন মানুহ আছে তেওঁলোকে নিজৰ ঘৰত মানে সজোৱা বস্তু আৰু চকু মহ মহা বস্তুৰ মানে হিচাপে সজাবলে সেইবিলাক ক্ৰয় কৰে ক্ৰয় কৰাৰ ফলত তেওঁলোকৰ লাভ হয় তেনেকে তেওঁলোকৰ মানে সেইটো মানে হাতত লেখত ল'ব লগীয়া কথা আৰু যে বহুত ধুনীয়া এটা ব্যৱসায় সেইটো এটা
এতিয়া সামাজিক মাধ্যমত আমি বিভিন্ন বস্তু দেখিবলৈ পাওঁ বা ধৰা কিছুমান এতিয়া আমাৰ যুৱ সমাজে হওঁক বা ছোৱালী বিলাকে বা যিকোনো মানে লৰা সৰু সৰু ল'ৰা ছোৱালী বিলাকে মই যে যেনেকে ক'লোঁ এতিয়া চাকৰি পিছত মানে তেওঁ বহুতে নদৌৰি যে নিজৰ এটা সৰু সুৰাকে হলোও উপাৰ্জন এটা কৰি আছে বা নিজৰ খৰচটোৱে ওলাই আছে ত' সেইকাৰণে ভাবো তেওঁলোকে বহুত ভাল কাম কৰি আছে আৰু মানে আগলৈ বোৰ মানে তেনেকেইটো মানুহে লাহে লাহে শিকি পেলাই মানে বাহিৰৰ আগলৈ মানে কৰে এতিয়া চাবা আমি আগতে দেখিছিলোঁ মানে দু দু প্ৰায় তিনিবছৰ দুবছৰমান আগ আগত যে দীঘলী পুখুৰীৰ পাৰত সৰু সৰু ল'ৰা ছোৱালীবিলাকে দোকান দিছিল বা তেনেকুৱা দোকান দিয়ে এতি কিমান ডাঙৰ তেওঁলোকে বা ঘৰ বনালে তাৰ পিছত লগতে গাড়ী চাড়ী কিনিলে তেনেকুৱা মানে কষ্ট কৰিছে বহুতো কষ্ট হয় হলেও মানে তেওঁলোক স্বাৱলম্বী হৈছে আৰু কৰে এটা দিশত
আৰু মই মানে আজিকালি দেখিছো যে আমাৰ অহ আমাৰ চৰকাৰখনেও মানে এইটো বস্তুৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে কাৰণ আজিকালিৰ দিনত দিনত মানে নিবনুৱা সমস্যা ইমানে বাঢ়ি গৈছে যে কাৰণ এইটো সম্ভৱ নহয় যে পঢ়া শুনাৰ ভিওি ভিওি তুমি যিকোনো কৰি পাবা আজালিৰ দিনত কাৰ আজিকালি যিটো মানে প্ৰতিযোগিতা প্ৰতিযোগিতাৰ মানে সময় ইয়াত মানে সকলো সকলোতে মানে এটা বস্তুতটো মানে নালাগে কিছুমানে চাকৰি পইচা পাওঁ আৰু জোনে চাকৰি পোৱা নাই তেওঁলোকে নিবনুৱাই হৈছে বহি থকাতকৈ যে নিজে কিবা এটা নিজৰ হাতেৰে গঢ়ি তোলে বা নিজে কিবা এটা ব্যৱসায় আৰম্ভ কৰে সেইটো যথেষ্ট ভাল কাৰণ তেতিয়া নিবনুৱা সমস্যা যথেষ্ট কমি যায়
অহ আৰু এতিয়া তুমি তুমি এতিয়া মানে তুমি এতিয়া দেখা পাইছা নে নাই যে এ সামাজিক মাধ্যমতো কিছুমান মানে কাপোৰৰ তোমাৰ ব্যৱসায় কৰে যে প্ৰচাৰ কৰি কিনে কাপোৰবিলাক বিক্ৰী কৰে তেনেকুৱাকৈও বহুতে স্বাৱলম্বী হৈছে
ঠিক কৈছা এতিয়া তোমাৰ চৰকাৰে ইয়াতে ধৰক কৰিবলগীয়া সেই খিনি মই কৰা দেখিছো কাৰণ তোমাৰ এতিয়া চোৱা যে তোমাৰ অলপতে তোমাৰ আমাৰ অসম চৰকাৰে তোমাৰ যিখিনি মহিলাসকলৰ গোট আছিলে গোটসমূহক দহ হাজাৰ দহ হাজাৰ টকা দিছে তেওঁলোকে যাতে নিজে পশু পালন কৰিব পাৰে ঘৰতে হাঁহ মূৰ কুকুৰা পুহিব পাৰে পুহি স্বাৱলম্বী তেওঁ' হব পাৰে বা নিজৰ কাপোৰ চাপোৰৰ যিখিনি ব্যৱসায় সেইখিনি চলাই নিব পাৰে ধুনীয়াকে তাৰতে পইচাৰ যাতে অভাৱ নহয় ঠিক তেনেক কৰে সহায় কৰিছে আৰু যিখিনি আমাৰ উঠি অহা প্ৰজন্ম তেওঁলোকো মানে আমাৰ চৰকাৰে মানে যথেষ্ট ভাৱে এইবিলাকত সহায় সহযোগিতা পঢ়াইছে লগতে উৎসাহিত কৰিছে। কাৰণ এইবিলাকৰ জৰিয়তে আমাৰ যিখিনি উঠি অহাৰ প্ৰজন্ম আছে তেওঁলোকে স্বাৱলম্বী হোৱাৰ দিশতটো পাব তেওঁলোকে মানে শিকিব কেনেকে চলিব পাৰি। তাৰ আমাৰ অসমত এতিয়া বাহিৰৰ পৰা অহা যিখিনি বহিৰাগত আছে সেইখিনিয়ে যিখিনি যেনেদৰে। ব্যৱসায় চলাই আছে ঠিক তেনেকে যদি আমাৰ অসমীয়া খিনিও আগুৱাই আহে আগুৱাই আহি নিজে কিবা এটা কৰিবলৈ মানে পদক্ষেপ লয় বা সাহস কৰে তেনেদৰে হলে ধৰ আমাৰ অসমত সকলোৱে স্বাৱলম্বী হব সকলোৱে এজন এজন যোগ্য ব্যক্তি এখন এজনৰ যোগ্য ব্যৱসায়ী হব চৰকাৰে সেইটোৱে বিচাৰে আৰু সেইটো হিচাপত আমাৰ চৰকাৰে মই দেখিছো সহায়ো কৰিছ আমাৰ যিখিনি যুৱক যুৱতী আছে উঠি অহা মই দেখিছো সহায় কৰিছো আৰু আমাৰ যিখিনি মহিলা আছে তেওঁলোককো সহায় কৰিছে
তোৱে এতিয়া মানে ময়ো মানে দেখিছোঁ যে কিবা তোমাৰ যিবিলাক আমাৰ মানে স্থানীয় মই ভাবোঁ আৰু যিবিলাক আমাৰ স্থানীয় শিল্প আছে বা তোমাৰ সামগ্ৰী আছে তেওঁৰ সেই প্ৰচাৰ বুলি ভাবোঁ কাৰণ ইয়াৰ ফলত আমাৰ অসমৰ সংস্কৃতিৰ লগতে তোমাৰ পৰম্পৰা সংৰক্ষিত হ'ব আৰু মানে অৰ্থনৈতিক। অৰ্থনৈতিক ভা মানে ভা হেৰিটোতো মানে উন্নয়ন হ'ব বুলি মই ভাবোঁ আৰু। আৰু
উম উম ঠিক কৈছা ঠিক কৈছা তাকে এতিয়া আমাৰ মানে যিখিনি। মহিলা আছে তেওঁলোকে মই ভাবো তেওঁলোকে অকল ঘৰখনতে সোমাই নাথাকি বা। পাক ঘৰতে সোমাই নাথাকি নিজৰ আজৰি সময়ত কিবা এটা নিজে গঢ়ি উঠক আৰু আজি অ আজিকালি মানে সকলো মহিলা- হিলাই সকলো বুলি নকওঁ যথেষ্ট মহিলা যুৱক-যুৱতী হক তেওঁৰ মুক্তমনে আজিকালি নতুনকে যিটো মানে কেকৰ ব্যৱসায় আছে সেইটো আৰম্ভ কৰিছে মানে নিজে শিকি প্ৰশিক্ষণ লৈ আৰম্ভ কৰিছে মই সেইটো দেখা পাইছো তুমি কি কবা এই ওপৰত। হেল্ল' হেল্ল' হেল্ল' হেল্ল'
কৈছে হেল্ল' অ হেল্ল' কি কৈছিল
মানে এতিয়া আমাৰ যিখিনি মহিলা আছে বা আমাৰ যিখিনি মহিলা আছে যুৱক যুৱতী আছে তেওঁলোকে এতিয়া মানে নতুনকে আজিকালি ওলাইছে যিটো কেকৰ ব্যৱসায় ঘৰতে কেক নিৰ্মাণ কৰি বা বিক্ৰী কৰা সেইটো এটা সেনেকেও স্বাৱলম্বী হৈ হৈছে যথেষ্টখিনি মই দেখিছো আৰু সেটোৱে বাৰু তাকে
এইটো ভাল কথা বাৰু মানে হা। কি কৈছা?
তাকে ক'লো তোমাৰ লগত ক্ষুদ্ৰ যিটো উদ্যোগ আছে যি হেল্ল'
হেল্ল'
হেল্ল' হেল্ল'
আহ কি কৈছা?
যিটো মানে ক্ষুদ্ৰ ব্যৱসায় আছে আমাৰ ক্ষুদ্ৰ যিটো শিল্প আছে ক্ষুদ্ৰ উদ্যোগ আছে সেইটোক লৈ কি ভাবা তাকে বোলে তোমাৰ লগত অকমান আলোচনা কৰো তেনেকে ফোনটো কৰিছিলো আৰু ভাল লাগে তোমাৰ
অ অ অ একো নাই ভালে লাগিল বাৰু কথা পাতি। হ'ব দিয়া, অঁ অঁ।
হয়